উম কি কৰিছা? অ'। চাতা খালানে নাই? অ', অ', খালো ৰ'বা। অ', ভাত চাত বনামৰি বাগান দি আছে এনে ৰ'বাই, মই ভাবিছিলো আজি এটা বিষয়ৰ পৰা অকমান এনে আলোচনা কৰোঁ। মই এনে আজিকালোটো জানাই। কিমান প্ৰদূষন হৈ আছে প্ৰদূষনৰ বিষয়ে অকমান কথা পাতিম বুলি ভাবিছিলো। নহয় দেখাৱা আপনি ম হয় সেইটো আজিকালি চাৰ অকল প্ৰদূষনে প্ৰদূষন হৈ আছে নহয় নে বাৰু কাৰণ দেখি চাইতো আজিকালি। কিমান ধূলি বালি আৰু ইফালে কিমান ধোৱা আজি সেই হৈ থাকে গাড়ী মটৰৰ ধোঁৱা কল কাৰখানাৰ ধোঁৱা বিভিন্ন ধৰণৰ ধোঁৱা বিলাক যোনবিলাক ওলাই আছে সেইবিলাকৰ কাৰণে আমাৰ বায়ু প্ৰদূষন হৈ আছে দিয়াচোন। উ।
তুমি ঠিকে কৈছা দিয়া যিহেতু আজিকালি মানে চাৰিওফালে প্ৰদূষণৰ মাত্ৰা বাঢ়ি যাবলৈ ধৰিছে যিহেতু চাৰিফালে
অ
চলাই যাৰ কাৰণে ওলোৱা ধূলি আহ ওলোৱা ধোঁৱাৰ বাবে খুব বেছি বায়ুটো প্ৰদূষিত হৈ গৈছে যাৰ বাবে আমি উশাহ নিশাহ লোৱা আজিকালি কষ্ট পাবলৈ আৰম্ভ কৰিছোঁ।
হয় তুমি একেবাৰে ঠিক কৈছা কাৰণ অ চাবা আজিকালি মানুহ বিলাক এনেকুৱা হৈছে যে অকমান জ ওলাই যাব লাগিলে গাড়ীখন লৈ যায় বা কিবা কৰে এনেকুৱা নহয় যে ইমান দূৰতো যাব লগা নাই যে আমি গাড়ী খন নিদিও নিনিও খোজ কঢ়ি পেলাই যাও এনেকুৱা নহয় সেইবাবে প্ৰদূষণতটো বেছি হৈ আ আছে মানে যোনটো আমাৰ ধোঁৱা ওলাই আছে
কল
সেই মানুহ বিলাকে এইটো ভাবে যে অ', কি বুলি কয় এ আমি অকনমান জেগাই যাই আছো গাড়ীখন নিদিও ধোৱাতো অকনমান মানে প্ৰদূষণ অকমান ৰক্ষা কৰো নাই মানুহ বোৰে সেইবিলাক নাভাবে। নিজৰ অ মানে সুবিধাৰ বাবে তেওঁলোকে প্ৰদূষণটো কৰাই আছ আৰু এইফালে গাড়ী বিলাক ব্যৱহাৰ কৰাৰ ফলত যোনটো আমাৰ এটা শব্দ প্ৰদূষনো হৈ আছে কাৰণ গাড়ীৰ যোনবিলাক হৰ্ণ শব্দ সেইবিলাকৰ কাৰণে আমাৰ, শব্দ প্ৰদূৰ্ষনো হৈ আছে দিয়াচোন।
মানুহে অলপমান খোজ কাঢ়ি যাবই নোখোজে, অলপমান দূৰত যাবলে গাডী খনে ব্যৱহাৰ কৰে, যদি আমি তাৰ সলনি আমি সেইখিনি জেগা খোজ কাঢ়ি যাওঁ, আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় আৰু প্ৰদূষনো নহয়। চাইকেল ব্যৱহাৰ কৰো, তেতিয়াহলে সেইটো আমাৰ বাবে ভাল যিতু সেইটো আমাৰ প্ৰদূষণ নকৰে।
হয় হয়। তুমি একেবাৰে ঠিকে কৈছা দিয়াচোন আৰু চাবা আজিকালি আমি অ', য'তে ত'তে প্লাষ্টিক বোৰ পেলাও অক, যোনবিলাক আমাৰ অলাগতিয়াল আহ, মানে বস্তু বা অ', আমাৰ ঘৰৰ যোনবিলাক অ', পেলাবলগীয়া বস্তু সেইবিলাক আমি য পেলাই দিও, সেইবাবে বাবে কিমান এটা দুৰ্গন্ধ হৈ আছে জোগাবোৰ ত আমি সেইবিলাক আহ, ৰক্ষা কৰিব লাগে কাৰণ আহ, এইটোই সচা কথা যে আমি এজনে কৰিলে নহয় কিন্তু আমি যদি এজন এজনকে সকলো বিলাকে কৰি যাওঁ আজি ধৰা মই বুজিছো, কালি তুমি বুজা এনেকে যদি আমি সকলোবোৰে হেৰি কৰো তেন্তেহে প্ৰদূষণটো আমাৰ ৰক্ষা পৰিব আৰু এইফালে অ', আ, আমাৰ এটা হেই হৈছে পৰিৱেশটো আমাৰ গছ গছনি ক তাৰ ওপৰত গছ গছনি আমি কিমান কাটি আছো ন, যোনটো আমাৰ বাবে ব বহুত বেয়া। গছ গছনি আমি যিমানে কাটি আছো আমাৰ সিমানে অক্সিজেনৰ মাত্ৰা পৃথিৱীত কমি গৈ আছে, আমি আৰু কাৰ্বন ডাইৰ মাত্ৰা বাঢ়ি গৈছে, যোনটো আমাৰ বাবে বহুত ক্ষতিকাৰক, আমি যদি এতিয়া গছ-গছনিবোৰ কাটি থাকো তেন্তে আমাৰ অ, বায়ুমণ্ডলত অ, অক্সিজেন মাত্ৰা কমি যাব আৰু আমি অক্ষিজেন আৰু কাৰ্বন ডাই অক্সাইৰ মাত্ৰাটো সমান কৰি ৰাখিব লাগিলে হয় হলে মানে আমি অ, গছ - গছনি ৰোপণ কৰিব ৰিব লাগিব অ, কিন্তু আজিকালি মানুহবোৰে কি হৈছে যে নিজৰ আহ মানে সুবিধাৰ কাৰণে এ বা নিজৰ কৰ কাৰে আহ গছ-গছনিবোৰ কাটি আছে যোনটো আমাৰ বাবে বহুত ক্ষতি কাৰক হয় দিয়াচোন
তুমি একেবাৰে ঠিকে কৈছা দিয়া যিহেতু আজিকালি চৰ কাৰ বোৰেও উৰণীয়া সেঁতুৰ নিৰ্মাণ কৰি আছে বা মানুহৰোঁ লাহে-লাহে থক থকা ঠাই নোহাৱা হবলৈ ধৰিছে যাৰ ফলত মানুহবোলে গছ গছনি কাটে আৰু কাটি তাতে বসবাস কৰিবলৈ লয় বা অ, ধৰি লোৱা আৰু এটা কওঁ মই যিহেতু আজি মানুহ বোলে ছাৰো হয় মানে অ, ধৰি লও কিবা এটা খালে ৰাস্তাতে পেকেটটো পেলাই দিলে ন' সেইবোৰ মানে যিহেতু অ, আমি ৰাস্তাত এতিয়া যেতিয়া পেলাই দিওঁ ত' সেইবোৰ নালা নৰ্দমাত যাই পেলে সেইটো জমা হৈ যায় যাৰ ফল ফলত আমাৰ আ বানপানীৰো চিষ্টি হয় যিহেতু হেই মানে অ, প্লাছ স্তিকবোৰ সেইবোৰ মানে নলাৰে ভালদৰে যাব নোৱাৰে ত ' তাৰফলত মানে জাম হৈ যায় ত'- ত'তেতিয়া মানে আমাৰ অহ যিহেতু পানীতো যাব নোৱাৰা হৈ যায় ত' তাৰ ফলত আমাৰ বানপানীৰ সৃষ্টি হয় যাৰ ফলত আমাৰ বহুত অ, কষ্ট হয়।
হয়। হয় তুমি একেবাৰে ঠিকে কৈছা দিয়াচোন এতিয়া চাবা যে আমি উম আহ হ হ কয় যে মানুহ জীৱ শ্ৰেষ্ঠ যদি আমি মানুহবোৰে বুজি পাওঁ। বুজিব লাগিব এইটো কথা যে আমি এনেদৰে প্ৰদূষণটো বঢ়াই আছো বা আমি প্ৰদূষুণটো ৰোধ কৰিব লাগে তেন্তে আমি আহ এ প্ৰদূষণটো দূৰ। কৰিব পাৰিম কাৰণ এ চাবা, আৰু এতিয়া হৈছে যে প্ৰদূষণৰ মূল এটা কাৰণ হৈছে য'ত জনসংখ্যা ত' যিমানে জনসংখ্যা বাঢ়ি যাইছে প্ৰদূষণটো অকমান হলেও বেছি হৈছে কাৰণ এতিয়া চাবা জনসংখ্যা বেছি হলে মানুহৰ ঘৰ দুৱাৰো বেছিকে লাগিব যোনটো কাৰণে আ কি বুলি কয় এইটো গছ গছনি কটা যাই আছে আৰু এইফাল অক্সিজনৰ মাত্ৰাও বেছি লাগিব আৰু ক'ব গলে পানীৰ খৰচ কিবা খৰচ সকলোবোৰ বেছি বাঢ়ি গৈছে ত' আহ সকলোবোৰ আমি চাব লাগিব এতিয়া। অ
তুমি একেবাৰেই ঠিকে কৈছা দিয়া যিহেতু আমি সেইবোৰো সেইবোৰ ওপৰত নজৰ ৰাখিব লাগিব বা আমাৰ ধৰি লোৱা আহিবলগীয়া প্ৰজন্মৰ বাবেও আমি সেইবোৰ সংৰক্ষণ কৰি ৰাখিব লাগিব আমি বস্তুুবোৰ অপব্যৱহাৰ কৰিব নালাগে।
হয় হয় তুমি ঠিকে কৈ আছা দিয়াচোন। অ কাৰণ আহ এতিয়া চাবা আৰু এটা উম হে হৈছে যে, আমাৰ এতিয়া কল কাৰখানা বিলাক কল কাৰখান বিলাক আমাৰ নদী বিলাকৰ ওচৰতে বনাই আৰু সেই কল কাৰখানাবিলাক যোনবিলাক অলাগতিয়াল পদাৰ্থ বা মানে এ সেই কিছুমান দ্ৰব্য থাকে যোনবিলাক আমাৰ জীৱৰ বাবে বহুত অপকাৰী হয় সেইবিলাক এ মানে তাৰে মানুহ বিলাকে নদী বিলাকত পেলাই দিয়ে। সেই নদীবিলাকত পেলাই দিয়াৰ ফলত তাৰে যোনবিলাক আহ মানে জলজ প্ৰাণীবোৰ থাকে, থাকে যোন বিলাক ধৰা মাছ কাছ এইবিলাক থাকে এইবিলাক মৃত্যুৰ মুখত পৰে। আৰু এতিয়া চাবা কিছুমান মানুহ আছে যে সেই উম ধৰ এই মাছ মৰিয়া বিলাক সেইবিলাকো নিজৰ মানে জীৱিকাটো নিৰ্বাহ কৰি আছে না এনেকুৱা মাছ মাৰি পেলাই মাছ মাৰি পেলাই নিব বজাৰত বিক্ৰী কৰিব এনেধৰণে তেওঁলোকে নিজৰ জীৱ ন নিৰ্বাহ কৰিছে কিন্তু এনেকৈ যদি আমাৰ আহ জীৱ বিলাক মৰিয়ে থাকে মাছবোৰ মাছ কাছ মৰি থাকে তেওঁলোকে নিজৰ জীৱিকাটো কেনেকে নিৰ্বাহ কৰিব।
তুমি একেবাৰে ঠিকে কৈছা দিয়া ত' যাৰ যিহেতু প্ৰদূষনৰৰ বাবে বা লেতেৰা বাবে মাছবোৰ মাছবোৰ বা আন নদীত থকা জীৱ জন্তুুবোৰ যিহেতু মৃত্যু হৈ যায় বা ধৰিলোৱা তাতে সেই নদী পানী খায়
বোৰ টো এই লেতেৰা প্লাষ্টিক খালে, বা লেতেৰা পানী খালে সেই তাতে বেমাৰ হৈ পেলাই তাহাঁতৰটো মৃত্যু হৈ যাব যাৰ ফলত আমাৰ নিজৰে দিয়াচোন যিমানে আমাৰ জীৱ জন্তু বোৰ মৰি যায় ত সেইকাৰণে আমি মানে য'তে ত'তে প্লাষ্টিকবোৰ পেলাব নালাগে মই এনেকুৱা আৰু কিছুমানে কি কৰে প্লাষ্টিকটো নেপেলাই হয় কিন্তু সেইটো পুৰি দিয়ে কিন্তু সেইটো আমি পুৰিব নালাগে যিহেতু
আম অ সেইটোৰ দ্বাৰা যিহেতু আমাৰ এটা অতি ধবংস যিহেতু এটা অক্সিজেন ওলাই ত' যাৰ ফলত আমাৰ বায়ুটোতো প্ৰদূষণ হয়ে তাৰ লগতে আমি উশাহ নিশাহ লওঁতে তেওঁ বহুত কষ্ট পাওঁ।
হয় তুমি ঠিকে কৈছা আৰু আমি আচলতে প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে, আমি তাৰ সমানে আহ কি বুলি কয় এক। কাগজৰ বেগ আহ কাপোৰৰ বেগ এনেকুৱা ধৰণৰ বেগ বিলাক ব্যৱহাৰ কৰিব লাগে কাৰণ তুমিতো জানাই লকডাউনৰ পিছতে এইটো হৈছিলে যে মানুহোৰ প্লাষ্টিক ব্যৱহাৰ কৰিব দিয়া নাছিল তেতিয়া সকলোৱে এ কাগজৰ বেগ বা সেই কাপোৰৰ বেগ ব্যৱহাৰ কৰিছিল তেতিয়া অকমান ধৰণৰ প্ৰদূৰণ ৰক্ষা পৰিছিল কিন্তু এতিয়া আৰু যাই থৈ পেলাই একে হৈ আছ গোটেইবিলাক
হয় তুমি একেবাৰে ঠিকে কৈছা যে অ আমি অ এইবোৰ কৰিব নালাগে দিয়া চোন যিহেতু আমাৰ নিজৰে ক্ষতি হৈ আছে। আমি নিজৰে বিপদ নিজে চপাই লৈ আছ যাৰ ফলত আমাৰ পিছলৈ যাই অ বহুত মানে কষ্ট হব। আমাছ চলিবলৈ কষ্ট হ'ব লাহে লাহে যিহেতু পানীৰো পৰিমাণ কমি আহিছে আমি জানোৱে যে অহ যিহেতু অব এতিয়া আমাৰ এসত্তৰ শতাংশ আমাৰ পৃথিৱীত পানী আছে কিন্তু তাৰে আমি এসত্তৰ শতাংশটো পানী আমি খাব নোৱাৰো সেইবোৰতো আমাৰ খোৱা পানী নহয় যিহেতু সেইবোৰ সাগৰৰ পানী
সেইবাবে যিখিনি পানী আছে সেইখিনিও যদি আমি লেতেৰা কৰি দিওঁ বা বেয়া অ কৰি দিওঁ ত সে সেইবোৰ য নোহোৱা হে তে গেত ত আমি খাম কি? ত এনেকুৱা কিছুমান সমস্যাও আমাক পিছলৈ দেখা দিব। যাৰ বাবে আমি বহুত মানে কষ্টৰ সন্মুখীন হ'ব লাগিব।
হয় তুমি ঠিকে কৈছা দিয়াচোন, পিছে আজি এনেদৰে কথা পাতি তোমাৰ লগত ভাল লাগিল। প্ৰদূষনৰ ওপৰত পিছলৈকেও আমি এনেদৰে কথা পাতি থাকিম দিয়া।
ঠিক আছে দিয়া তেতিয়াহ'লে আজি ইয়াতেই আৰু।
অ' ঠিক আছে ৰাখিছোঁ দিয়া।